ইমান দিন মূূৰত
ইমান দিন মূৰত মানে, কল গ'ল দেই, তহঁতে ত চোন নকৰাই আৰু।
এ মই আজিকালি কাকো কল নকৰোঁ, মেছেজো নিদিওঁ ৰ আজিকালি। কোনবাই যদি মোক মেছেজ দিয়ে, নিজে কল কৰে, পাইছোঁ ন পোৱা নহয়।
অ, ভালকে‌ ন, প, পাৰ্টি এটা দিবি।
পাৰ্টি হ'ব দে, একদিন লগ কৰ গোটেইকেইটাই। ইমান গৰমত নো ক'ত পাৰ্টি খাবা যাবি, দেখা নাই আজি গৰম, বাপৰে! অ' পাগল হৈ আছিলে ঘৰৰ ভিতৰতে। ছুইগি লাগব মানে তোক, হয় নেকি?
পইচাটো মাৰি দিবি ঘৰত দি যাবচোন।
অ' হ'বদে, দি দিম কি আছে।
এই ডেলিভাৰী বয় বিলাকো বেয়া লাগে ন, কিমান এতিয়া গৰমত কষ্ট কৰি কৰি হতে দেলিভাৰি কৰি আছে।
অ' ৰে! এইটোৱে কিন্তু। সেইটো, সেইটো হিচাপত কিন্তু সিহঁতক, পইচাটো এক্সট্ৰা দিব লাগে, গৰম যিমান।
উম! উম! এপটো পে এক্সট্ৰা দিব লাগে কিন্তু নেদে। তেন্তে আৰু অকল মানে এপটোই মানে কাষ্টমাৰৰ পৰাহে এক্সট্ৰা ট্ৰিপ বিচাৰে।
অ, অ সেইটোৱে।
দে হেনতে নিজে নেদে আৰু এক্সট্ৰা।
চবফালে বিজনেচহে আজিকালি।
চ'ব বিজনেচ হৈ গিছি, তেহঁতে দিবা লাগে আৰু।
দিবা লাগে, কিন্তু আৰু চবে চব বুজি নাপায় না। অ' তোক
এনে শুনচোন, তোক এটা কথা সুধিব আছিল। তই বোলোঁ, এই ডেলিভাৰী মাৰি পাইছা নেকি?
পাইছোঁ।
কি কৰিছিলি?
ছুইগি।
অ ছুইগি মাৰিছিলি।
অ'হ।
কেইদিন?
একমাহ।
অ তাৰে মানে কি প্ৰচেছটো কেনেকুৱা, জইন কেনেকে কৰিব লাগে?
জইন কিংকে আৰু, এপটো খুল জইন হৈ যা।
মানে কচোন প্ৰচেছটো, মানে এপটো খোলা পিছত তাৰ মানে ডেলিভাৰীবিলাকৰ কাৰণে এৰাৰ মানে আৰু যিবিলাক এজেন্ট থাকে, সিহঁনতৰ কাৰণে এপটো বেলেগ থাকে। অ।
অ, সিহঁতৰ কাৰণে এপটো বেলেগ থাকে। সিহঁতৰ এপটো থাকে চুইগী ডিলিভাৰী পাৰ্টনাৰ এপ। এইটোত যাই তই নিজৰ নাম-চাম দিব লাগ এ আধাৰ কাৰ্ড দিব লাগব', অ-টি-পি আহিব তাৰপিছত। তাৰপিছত তোৰ বেংক একাউণ্ট দিব লাগব'। তাৰপিছত তোৰ ড্ৰাইভিং লাইচেঞ্চৰ হেই দিব লাগব'।
উম-উম।
তোৰ এপটো হৈ যাব, তাৰপিছত তই হেলমেট আৰু সেই হেলমেট বোলে স্পৰ্টিং আৰু বেগ কিনব' পাৰা। নাইনটি নাইন টকা দি, একাউণ্টটো খুলবা কাৰণে তোৰ পইচা লাগে নাইনটি নাইন টকা আৰু মুঠতে।
উম।
বেগ, হেলমেট ল, নল তোৰ কথা।
হেলমেট না টি-চাৰ্ট তাৰে?
টি-চাৰ্ট আৰু হেলমেট।
হেলমেট না বেগ?
টি-চাৰ্ট, হেলমেট, বেগ।
হেলমেটো দিয়ে নেকি সিহঁতে? হেলমেট দিয়াচোন দেখা নাই।
হেলমেটো দিয়ে ৰেপিডত।
অ, সেইটো ৰেপিডৰহে।
মই মানে ৰেপিড' মাৰছিলো সেইকাৰণে আৰু।
অ, তে দৌতাতে এক্সপিৰিয়েনচ আছে, এইটোৰো চেমে প্ৰচেছ?
ৰেপিডৰোটো চেমে প্ৰচেছ। আৰে ৰেপিডত তোৰ স্পৰ্টিংটো আহিব আৰু হেলমেটটো আহিব।
কেইটে আহে এই দুটা?
সেইত নাহে, সেইটোটো এশ টকা দিব লাগে।
আৰু নললে ইচ্ছা নাই আৰু যদি নলওঁ দিবা নালগে আৰু।
তই দেখ কিন্তু হেলমেটোৰ কাৰণে ট্ৰিপেল লাইন লাগে।
অহ-অহ।
নললে তোৰ ইচ্ছা। তোৰ যদি হেলমেট আছে, তই সেইটো ব্যৱহাৰ কৰব' পাৰা।
অ-অ। সেয়ে আৰু ভাল। এনে মানে কেনেকা? তই কিমান মান ইনকাম কৰছা এনে?
মোৰ ইনকাম হৈছি এটা মাহত ওঠৰ হাজাৰ টকা।
কি জমে চুইগি মাৰি না হেই
এই চুইগিত মই ইমান মাৰা নাই, ৰেপিদ' মাৰি চুইগিত ইমান গৰমত ক'ত মাৰি থাকবি? ৰেপিড' বঢ়িয়া। এ ৰাতি যাওঁ, ৰাতি মাৰো, ৰাতি মানে তোৰ সেই আমাৰ এইটো গুৱাহাটী ষ্টেচনটো য'ত তাতে মানে থাকে ন মানুহ। কোনবাই ট্ৰেইনেদি আহে, কোনবাক থ'ব যাব লাগে ষ্টেচনত।
উম, উম। অ-অ, আৰু সেই কি কয় এনে তোৰ আ লাভ হয় না ঠিকে তেল-চেল ভৰাই কিনে?
তেল-চেল ভৰাই লাভ ঠিকে হয় পিছে। তেল মানে তোৰ অলপ মাইলেজ থকা স্কুটি, বাইক ল'ব লাগে আৰু তেতিয়া ভাল।
অ, তেতিয়া মানে ভাল আৰু মানে লাভ হয় এটা আৰু।
তেতিয়া লাভত থাকবি আৰু যদি তই আৰু সেইবোৰ পাৰবা কাৰণে তই ভাল বাইক লৈ যা, দামি মাইলেজ নিদিয়া, তেতিয়াতো তোৰ তেল বহুত যাব দিচোন। তই আৰু তই সেইবোৰ মানি লাভ নাই।
আৰু চুইগীত যে কেতিয়াবা মানে, চুইগি বা সেই জমেটত কেতিয়াবা যে খানাবিলাক কেনচেল হয় হৈ পাইছে না, এনেুৱা অৰ্ডাৰ মাৰাতে কেতিয়াবা?
নাই মোৰ এইটো হয় পোৱা নাই, মই আজি গোটেকেইটা দিলিভাৰি আনিছোঁ।
অ' নাই নাই! আমি এটা আ এতিয়া ধৰ চুইগি বা ৰিপিডতে, এ মানে হায়েষ্ট ভাড়া কিমান লাগছে?
চুইগিত, ৰেপিডত মোৰ একদিনত হায়েষ্ট ভাড়া লাগিছে সাতাইছশ টকা।
অ আৰু ছোইগি
চুইগিত দিছিলা মানে তেৰশ টকা এটা।
আৰু ধৰ মানে তই এটা অৰ্ডাৰত হায়েষ্ট কিমান মানে পইচা পাই পাইছা?
এটা অৰ্ধাৰত টিপ-চিপ মিলাই মোৰ হায়েষ্ট আছে তোৰ চাৰিশ আঠ টকা। দূৰো আছিল দূৰো আছিল জাগাটো। তোৰ মানে তাত ছুইগীত তোৰ আছে তিনছ ছাপন্ন টকা।
উ উম ভালেই
ইনকাম ভাল। কিন্তু সেই আৰু এইটো জাগাৰ পৰা সেইটো জাগাত যাই থাকবা লাগে।
আৰু গি কিবা গিক বুক কৰি ল'বা লাগে ন তাৰে কাৰণে?
অ গীক মানে এইটো এটা চিফ থাকে। চিফ তই মানে মৰ্নিং চিফ্ট থাকব, ইভিনিং চিফ্ট থাকব, নাইট চিফ্ট থাকব তিনটা। এইবিলাক বুক কৰলে তাৰে পিছত তাৰ এপটোত অনলাইন আহি কিনে এই মানে ডেলিভাৰীটো মাৰিব পাৰিবি।
এনে নৰি আৰু অনলাইন নাহা কিটা।
তেতিয়া আৰু অনলাইন অপচনটো নাহিব তই তেতিয়া গীত বুক নকৰা তাতে এৰিয়া চিলেক্ট কৰিব লাগে তই কোনটো এৰিয়াত নাৰবি। তই নিজৰ ওচৰা এৰিয়াতে মাৰব পাৰা। মই আমাৰ গণেশগুৰি এৰিয়া, তাতে মানে বহুত ৰেষ্টুৰেণ্টবোৰ আছে ন তাতে। অৰ্ডাৰবোৰ ভাল লাগে সেইকাৰণে।
অ।
চ চু কি মাৰ পি নিকে?
নাই নাই নামাৰো দা ক বাকী কিয় ফোন কৰিছিলি?
বাকী মই ফন কৰা নাছলো। তইয়ে ফন কৰছিলি মোক।
অ-অ-অ ক।
কি কম? অ, মই তোক এটা কথা সুধিম বুলি ভাবি আছোঁ। এইয়া লাৰ্ণিং এপ মানে কিনো?
এ তই কি জানা লাৰ্নিং গেপ মানে?
মই নাজনো কাৰণটো তোক সুধছো কি হয়?
মানে একো আইডিয়া নাই আৰু লাৰ্ণিং এপৰ ওপৰত তোৰ।
মোৰ আইডিয়া মানে এইটো নেকি তোৰ, পঢ়াৰ মাজত যে মানুহে গেপ লয় এক, দুই বছৰৰ সেইটো নেকি?
উ সেনেকাই বস্তু।
অ।
মানে সেই আৰু ধৰ লাৰ্ণিং গেপ মানে সেইয়ে আৰু মানে ধৰ এ শিক্ষাৰ্থীয়ে মানে ধৰ যেতিয়া বৰ্তমান জ্ঞান আৰু ধৰ পাঠ্যক্ৰম অনুসৰি মানে আশ-আসাজ-আসাজ কৰে তাৰ আশা কৰা জ্ঞান বা দক্ষতাৰ মাজৰ যিটো পাৰ্থক্য সেইটোৱে মানে। মানে ধৰ যি বিষয়ত মানে তই এতিয়ালৈকে শিক শিকি লৈছা আৰু তই যদি মানে সে মানে সম্পূৰ্ণৰূপে আয়ক্ত নহয় তাকে মানে লাৰ্ণিং বুলি কয় আৰু মানে।
আচ্ছা, এনে ইয়াৰ মূল কাৰণবোৰ কি কি?
মূল কাৰণতে বহুত আছে। ধৰ কিছুমানৰ অ অসুস্থতা থাকে। বা নিয়মীয়া বিদ্যালয়লৈ নো নাযায় বা অনলাইন শিক্ষাৰ সু অসুবিধা। বা শিক্ষক বা যিটো শিক্ষণ প্ৰণালী আছে। সেইটো মানে সীমাবদ্ধতা কিছুমান পদ্ধতিতে বা যিটো ভাষাগত সমস্য- স্যা হওক বা আৰ্থিক অসুবিধাই হওক আৰু যিটো পৰিয়াল বা পৰিৱেশ আৰু বা ব্যক্তিগত যিটো শিক্ষাৰ গতি আৰু সেইটো বেলেগ হয় আৰু কিছুমানৰ এইবিলাক মানে প্ৰবলেম আৰু।
অ এনেই সকলো শিক্ষাৰ্থীয়ে একে গতিৰে শিকে।
নহয় নহয় কিছুমানে সোনকালে বুজে, আন কিছুমানে ধৰক অধিক অলপ সময় লয়। আৰু এইটো পাৰ্থক্য মানে স্বাভাৱিক আৰ। আৰু সেয়ে মানে একে পদ্ধতিৰে মানে সকলোকে সদায়। সকলোকে শিকোৱা মানে ফলপ্ৰসূ নহয় আৰু কিছুমানৰ চবৰে মানে বুজি পোৱা কেপাচিটিটো একে একে নহয় ন কিছুমান টাইম লয় কিছুমানে পতককে বুজি পায় আৰু সেইটোৱে।
এনে প্ৰাথমিক স্তৰৰ লাৰ্ণিং বেগটো বি বিপদজনক কিয়?
কাৰণ এই স্তৰত মানে ধৰ ভাষাই হওক পঢ়াই হওঁক লিখাই হওক আৰু মানে গণিত আৰু গণিতৰ ভিত্তি মানে গঢ়ি উঠা নাই এই সময়ত আৰু যদি এই ভিত্তিটো মানে যদি আমাৰ দুৰ্বল হৈ যায়। তেতিয়া মানে ওপৰৰ শ্ৰেণীৰ যিবিলাক মানে বস্তু আছে বিষয় বিলাক আছে সেইবিলাক বিষয় বিলাক মানে বুজিবলৈ মানে অলপ অস- সুবিধাৰ সৃষ্টি হয় আৰু।
অ। এনে গণিতত সমস্যাটো কেনেকুৱা?
গণিতৰ সমস্যাটো চা মানে যদি যোগ, বিয়োগ বা গুণ, পূৰণ বা বা হৰণ যদি ভালদৰে নাজানা তেন্তে তই কিংঙ্কে মানে এলজেবৰাজ জিঅমেট্ৰী বা যিব হাই লভেলৰ চাম বিলাক আছে সেইবিলাক কিংঙ্কে বুজি পাবি বা কিংঙ্কে কৰবি। সেইকাৰণে মানে প্ৰাথমিক ধাৰণা সমূহ মানে অতি গুৰুত্বপূৰ্ণ আৰু।
অ আৰু বিজ্ঞানত কেনেকুৱা সমস্যা?
বিজ্ঞানৰ মানত যিবিলাক মৌলিক ধাৰণা আছে বা বিজ্ঞানত যিহেতু পৰীক্ষা নিৰীক্ষা কৰা হয়। বা যিটো যুক্তি ভিত্তিক চিন্তা থাকে সেইটো যদি স্পষ্ট নাথাকে তেতিয়া মানে এ মানে ধৰ উচ্চ বিষয় উচ্চ বি উচ্চ বিষয় বি মানে যিবিলাক বিজ্ঞান আছে আৰু। সেইবিলাক মানে বুজিবলৈও অসুবিধা হ'ব আৰু।
অনলাইন শিক্ষাও বৃদ্ধি কৰে নেকি লাৰ্ণিং এপটো।
আচ্চা আগতে মানে বহু ক্ষেত্ৰত মাজতে কৰিছিল আৰু কিন্তু তই যদি যদি সকলো শি- শিক্ষাৰ্থীৰ ওচৰত যদি ইন্টাৰনেটে হওক মোবাইল বা ক কাৰণ চা সেই সময়ত মানে সকলো শিক- শিক্ষাৰ্থীৰ আগত সময়ত হাতত মানে ইণ্টাৰনেট হওক মোবাইল বা কম্পিউটাৰ নাছিল না আৰু কিছুমানে ধৰ অন অন নিয়মীয়াকৈ অনলাইন ক্লাছো কৰিব পৰা নাছিল তাৰ ফলত মানে ধৰ শিক্ষাৰ যিটো ব্যৱধান আছিল সেইটো ব্যৱধানতটো অলপ বছি বৃদ্ধি আছিল আৰ। চিনি ৱাচ
এই মানে শিক্ষকসকলে সমস্যা কেনেকে চিনাক্ত কৰিব পাৰে।
যাক শিক্ষকসকলে ধৰ নিয়মীয়া মূল্যায়ন কৰিব লাগব। বা মৌখিক প্ৰশ্ন কৰিব লাগব, অ ডেইলি মানে অনু- শীলন কৰব লাগিব, ত ক্ষুদ্ৰ পৰীক্ষাই হওক আৰু যিটো বক্তিগত পৰ্যবেক্ষণ আছ- সেইবিলাকৰ জৰিয়তে মানে শিক্ষাৰ্থীয়ে মানে দুৰ্বলতাটো সহজে চিনাক্ত কৰিব পাৰিব।
উ আৰু এই বস্তুত অভিভাৱকে কিংঙ্কে সহায় কৰিবা পাৰে।
অভিভাৱকে চা মানে নিয়মীয়ভাৱ নিয়মীয়া পঢ়া শুণাটো অভ্যাসটো গঢ়ি তুলিব লাগিব আৰু। সদায় পুৱা গধূলি পঢ়াৰ অভ্যাস টো কৰি গঢ়ি তুলিব লাগিব আৰু সন্তান সকলৰ সৈতে মানে আলোচনা কৰিব লাগ- ব বা বিদ্যয়ালয়ৰ লগত মানে যোগাযোগ ৰাখিব লাগিব আৰু সেইটোৱে।
উম এ শিক্ষাৰ্থীয়ে নিজে কি কৰিব লাগে?
শিক্ষাৰ্থে নিজে কি কৰিব লাগিব যদি সন্দেহ থাকে কিছুমান বিষয়ত মানে ডাউট থাকে যদি নিজে প্ৰশ্ন কৰিব লাগব। ব বা নিয়মীয়া তোমাৰ নিজে অনুশীলন কৰবা লাগব, যেতিয়া পুৰণি বিষয়ে পুনৰ পঢ়িবা লাগবা পাৰে। বা নিজৰ যিটো দুৰ্বলতা সেইটো স্বীকাৰ কৰবা লাগব আৰু মই এইটো নাজানো বুলি যদি বহি থাকা তে তে নিজৰে প্ৰব্লেম হ'ব, স্বীকাৰ কৰি মানে উন্নতি কৰবা লাগব।
উম, আৰু পাৰ্চনেলাইজ লাৰ্নিং কেনকে সহায় কৰে এই বস্তুটোত।
পাৰ্চনেলাইজ লাৰ্নিং আছে যদি, প্ৰতিজন শিক্ষাৰ্থী যদি প্ৰয়োজন পূৰণ কৰা তোমাৰ পৃথক পাঠ হয়। অনুশীলনৰো হয়।